কিছা
ঐ মই ক্লাছ গৈছিলোঁ, কৰালোঁ। কৰি আহি পাই শুই আছোঁ।
উম। তোৰ মোলৈ মনতে নপৰে আজিকালি? ফোন এটাও কৰিব নোৱাৰ।
মই মেছেজকে দি থাকোঁ । ফোন কৰিবলৈ সময় নাপাওঁচোন। আজি তোৰ বাৰ্দ লগ পাইছিলোঁ।
ৰহা অ' উম
এ অ' মানে আজি মানে ষ্টাফৰ এজনৰ জন্মদিন আছিলে মানে। জন্মদিনত চবৰে বাৰ্থডেত কেক-চেক কটা এইবোৰ ন' তো কেক এটা আনিবলৈ মানে মই এজনৰ লগত আহিলোঁ, কেকটো লৈ এনেকে নামোতে বাক দেখিছোঁ, মানে স্কুলৰ সন্মুখত ত ৰৈ আছে । বা আহিলে, কথা পাতিলোঁ এনেকে। মইচো বা মই স্কুল আহিলে তাক লগ পাম দিয়া বোললে মই তাক লগেই পোৱা নাই নহয় চিনি পাও নহয় তাক মাত দিব লাগিব
অ তাৰ মাত দিবি ঠাণ্ডা বাৰু সি বহুত ঠাণ্ডা মুন্দা হয়। সৰুতে অকমান তাত মানে উৎপাত আছিল। পিছে সি বহুত ঠাণ্ডা মণ্ডা হৈ গ'ল ডাঙৰ হোৱাৰ লগে লগে
ঠিকে আছে লগ পাম তাক মই তেনেকে পোৱাই নাই স্কুলৰ খিনিক। এদিনো এই ফেচাৰ পাতিব নহয় চাগে আগষ্ট মানত। ডাঙৰ কে পাতিববোলে ফিল্ডত প্ৰেচাৰ তেতিয়া চবকে পাম ন
অ তেতিয়া মানে নাচ টা বগা কৰে নহয়।
উম উম উম পাম তাক পাম তেতিয়া তাৰপিছত অহ এ জন্মদিনৰ কাৰণে কিবা কিবি মিঠাই চপা জুচ এইবোৰ খুৱালে তাৰ পিছতে আকৌ আহোতে মামাহতৰ ঘৰত মাতিলে তাত ভাত কেইটা খাই আহিলো
উম উম
আহ আকৌ ইভিনিং টিউচন আছিল। য হে দে মোৰ খাই
হম মই আজি আজি হস্পিতাললে গৈছিলো মানে মোৰ গা টো ভাল নহয়ে। উম নগাও নগাঁওলে গৈছিলো। তাতে অ ভাইৰেল জ্বৰ আহিছে যে অকমান তই ভালকে থাকিবি এইটো আহিছেই মোৰ একদম উম
দৌ তাৰ পিছত কি ক'লে তইতো আৰু
মোক এ কালি যোৱাৰ ৰাতি গোটেই জ্বৰ মই থাকিবই পৰা নাই জ্বৰত আৰু মানে পতককে মই এতিয়া নিজৰ মজি ঔষধো খাব নোৱাৰো আজিহে দেখা কৰি আহিছো ঔষধ দিছে এতিয়া খাইছো মাথাতটো মানে বিষ সদ মই থাকিব পৰা নাই আকৌ ভয় লাগে ন এতিয়া এতিয়া মানে বিশেষকৈ কফটোৰ কাৰণে ভয় লাগে কফটো ব্ৰেইনত জমা হয় আজিকালি এইটো অৱস্থাত সেই বেনত এতিয়া উলিয়াবও নোৱাৰা হৈ যায় ন সময়ত সেইকাৰণে মোৰ মানে এতিয়া আকৌ ওজনটো কমি গ'লগৈ বেমাৰতে আকৌ প্ৰেচাৰটো কমি গ'ল ওজনটো মোৰ এনেই ফিফটি টো আছিল এতিয়া আকৌ ফিফটি ৱান হৈ গল এনে নিয়ম মতে প্ৰতি মাহে এক কেজি বাঢ়িব লাগে মই ফিফটি ফাইভ হব লাগে
উম বহুত কমি আছো মই ওজন এতিয়া ফিফটিৱান কমি আছে মোৰে ফিফটি হয় মোৰ সেই
উ অ আগতে বাৰু মোৰ ফৰ্টি এইট আছিলে সেই হিচাপত বাৰু বাঢ়িছে । কিন্তু মানে সেই আৰু লাগে মানে প্ৰথম মাহত মানে যিটো ওলাই সেই হিচাপ ক'ত বাঢ়ি যাব লাগে সেইকাৰণে প্ৰেচাৰটো লোৱা যি চেলন এটা খাবই লাগিব চাগে মই
তোৰ এনে পেটৰ বিষটো ঠিকে আছেনে মানে গ'ল ব্লাডাৰ
উম কিডনী ষ্টন অ এইটো ঠিকে আছে বাৰু এতিয়া অ পানী খুব খাই আছো ন এতিয়া বাৰু তাৰ ইমান হেৰি নাই এ মই মানে কি কিডনী ষ্টনৰ কাৰণে আকৌ বা মানে পেটটো আগৰ পৰাই মই এইটো মানে ইচ্ছা নাই পেটত মানে হানা খোচা কৰি লবলৈ উম উম এই মানে মানে পেটত মানে দাগটো আহ মানে ঘোনীয়া হৈ যায় ন সেইবাবে নকৰে
কিন্তু যে সেইটোৰ ভিতৰত ডাঙৰ হৈ থাকে
সেইটো মানে অ ঔষধতো ওলাই যায় ন আয়ুৰ্বেদ ঔষধতো ওলাই যোৱা চান্স থাকে উম মানে ঔষধৰ জৰিয়তে ওলাই যায় আৰু পানী পানী বহুত খাব লাগে পানী খালে বোলে ওলাই যায় সেইটো কাৰণে ওলাই যায়ো অৱশ্যে মই প্ৰমাণো পাইছো বাৰু উ ম মোৰ নহয় বাৰু মোৰ মানুহজনৰ মানে একদম বহুত ডাঙৰ ডাঙৰ পাথৰ ওলোৱা গৈছে পানীৰ জৰিয়তে আৰু আয়ুৰ্বেদৰ ঔষধৰ জৰি়য়তে
বাহ
উম আয়ুৰ্বেদটোয়ে ভাল এনেকুৱা ত মানে পাথৰ হলে আয়ুৰ্বেদে খাব লাগে বেলেগ ঔষধ খাই লাভ নাই উম ।
নকৰাকে হলেতো ভালেই
সেইকাৰণে মানে মানুহে অপাৰচন নকৰে কিমান আৰু ন পাথৰ বস্তুটো এবাৰ হলে হৈয়ে থাকিব বছৰিত সেইবুলি প্ৰতি বছৰে কিবা মানুহে অপাৰচন কৰিব নেকি?
অ মোৰ আখন নো এতিয়ালৈকে একো নাই
এই লেতেৰা পানীত মানে হয় মোৰো নাছিলে মই ঘপকে এক মাহত মানে মোৰ হৈ গ'ল অলপ মানে পানী সলনি সেইবাবে হওক গল মানে মোৰ
খোৱা বোৱা কি কৰিলি তই?
খোৱা বোৱা মানে মই নগাও গৈছিলো যে তাতে মানে খালো ৰল এটা খাই দিলো ভোক লগা বাবে যাওঁতে ভাত কেইটামান খাই গলো। এতিয়া খোৱা নাই আৰু খাম। কিবা কিবি আজিকালি আকৌ মোৰ ফাষ্ট ফুড দিলেহে মন। ত
হয়নে মোৰ ফাষ্ট ফুডটো তেলেই বাদ দিয়া হ'ল।
নহয় মানে এতিয়া কি হৈছে একদম পুৰা নিজৰ মৰ যে অলপ দিন মোৰ পোন্ধৰ দিন মান খিচিৰিয়ে খাব মন যাব পোন্ধৰ দিন মান মোৰ ৰুটিয়ে মন যাব। যাব তাৰপিছত পোন্ধৰদিন মান মূৰত ভাত দালি তাৰপিছত শুদা ভাত তেনেকৈ তেনেকৈ গৈ আছে মানে এতিয়া মোৰ একো খাব মন নাযায় অনলি মোৰ পাছফুড
হয় নি এইবোৰ হৈ থাকে আৰু কিবা কিবি কেইটামান কেইটামান সৰহ সৰহকে ভাত কেইটা খাও নে নাখাও এতিয়া।
উম খাও যিমান খিনি পাৰো আৰু
উম ।
আহিবি তই আহিম বুলি কয়তো অহাই নাই।
তই বতৰ চোন দেখিছই এইবিলাকে মোৰ গা ইমানে বেয়া এলাৰ্জি। হৈ গৈছে মোক ইমান ইমান পাৱাৰৰ এন্টিবায়টিক দিছে। সেইদিনা এণ্টিবায়টিক খাই ক্লাছ। কৰিব গলো ক্লাছত একো কিতাপত আখৰে ধৰিব পৰা নাই। মানে কিবা মূৰ ঘূৰাই আহিছে চকু জকু ধ ঢেলা পৰি আহিছে। সেইয়া। মই কতো যাবও পোৱা নাই কালিহে এপাক গৈছো দিঅৰ পৰা আহিলোগে। হে একো নাই এনেল পুলি চিপ কেনেকে কিবা দুটামান ললো লৈ হা গ'লো যাওঁ। তে লগৰৰ লগত আহোতে অকলে আহিছো সি আকৌ লগৰ কেইটামান পাই পেলাই দেৰি কৰি আছে মই কৈছোঁ বা সেইয়া কৰিলে নহ'ব বোলো তই থাক ম মই যদি এটা ৰাইট টাইমত ঘৰ নোসোমওগে মোক ঘৰত সোমাব নিদিব অকলেই গুচি আহিলো গোটেই ৰাস্তা।
অ তাক এৰি থৈ গুচি আহিলি মানে।
এৰি থৈ আহিলো আৰু সি অকমান সময় ৰবলৈ কৈ আছে মই কৈছোঁ মই ৰব নোৱাৰিম কৈ যাব পাৰিবি জানো কৈছোঁ পাৰিম তাক লগৰটোবে মানে থৈ যামহি বুলি ক'লে আৰু মই কৈছোঁ এয়াই ন তোৰ সেইয়াইটো বোলো হেৰি মোক লগত গলে প্লে যাত তাৰ পিছত কৈছে ন মই না মই নাথাকো মই মই যামগৈ মই যামৈ ম নাই নাই ইমান দিনৰ মই আহিছো লগৰকেইটা পাইছা অলপ পাত কথা সেই বৰ চখ কৰেও সিহঁতে বৰ শো অফ্ মানে সি মোক লগৰটোক চিনাকি কৰাইছে লগৰটোৰ নাম চিনাকি কৰোৱা নাই অমুকৰ পিতেক অমুক চৰুমৰ মালিকৰ পিতেক তেনেকে লৰাটোক মোৰ সন্মুখত
মানে নিজৰ অস্তিত্বতটো দিয়াই নাই
মই কৈ পালো ন বোলো তাৰ নিজৰ নাম নাই জানো তই যে তাৰ শিকাৰ ল'ৰা কি বুলি মোক যে তাৰ শিকি সেইখন দোকানৰ মালিকৰ তই পৰিচয় দিছ- তেতিয়া সি মোক তাৰ নামটো কৈ দিছে ত সেইবিলাক আৰু আজি আজিকালি চব টকা পইচা
শো অফ্ টো মেইন আজিকালি
চব চব চ
আৰু তাক ইমান বেয়া দেখিছে
উম বা ক'বলৈ ভাষা নাই চবেই কৈছে আৰুজোনে দে এয়া দাদাই কৈছে এইটো ইমান শকত হল মই তাক ঘৰৰ পৰা ওলাই আহোতেও কৈছো ত বোলো তই তোক ইটো ইটো লাগিছে দেই পইচবোৰ ষ্টাইল হয় তই দাম কিমান জানন নাই মই চাব দামটো জানি কি কৰিম দাম নেলাগে ন অ তোক দেখি যিটো লাগিছে মই সেইটো তয়ে ক'ম ন চেহেৰাতটো কি বনাইছ বোলো গাহৰিটোৰ নিচিনা চি কানে আছে মানুহৰ চেহেৰা হল নেকি ত আগতে কিবা শ্লিম আছিলে ওখ আছিলে এতিয়া কি বনাই আছ এইটো আৰু যে জিমত জিমত অ এই যে জিমত যে মানুহ জিমত ল'ৰাবিলাকে যে হাতকেইটা এনেকে মিলি মেলি খোজ কাঢ়ে খালি কিবা তেনেকে তেনেকে খোজকাঢ়িছে ইও ইমান বেয়া লাগিছে ল'ৰাটো দেখিবলৈ ল'ৰাটো হঠাৎ দুই তিনি মাহত কিবা হৈ গ'লগে দেখিবলৈ খুখি মং বইলা মাংস খাইছে হবলা
হুহ
মই মানে আচৰিত কালি
মই দেখি ভাবিছো ই অলপ দিনৰ আগত দেখিব ভালে আছিল। এতিয়া এই মানুহতো বোলো কিবা গেয়ে নিচিনাই হৈ গৈছে যে কিয় বোলো অকণো চাজা নাই ঢেত তেৰিকা ইমান বেয়া দেখি দিছে তাক কবি চবে বেয়া বুলি কৈছে বোলে তোক
নকওঁ বেয়া পাব দুখ পাব আগতোকে ম গান নিজেও বুজি পাও নহয় শকত থৈ থাকিলে এনেকে কোনোবাই কিবা তাক কৈ দিলে কিমান বেয়া লাগে
নহয় শকতটো নকলেও কাপোৰৰ ধংতটো ঠিক কৰিলেও সেই শকত
কাপোৰতো ক'লো সি যে তই মই কোৱা কাৰণে কাপোৰ নখলাই দেচোন সেইবোৰ তাক কোনোবাই গিফট দিয়া বা সি তেনেকে পিন্ধি ভাল পায় বা সেইবোৰ ষ্টাইল শিকিছে
সেইটোৱে মানে তাক বেছি কিয় বেয়া লাগিছে কাপোৰযোৰৰ কাৰণে নহলে তাক বেয়া নালাগিলে হয় ঠিক আছে বাৰু ৰাখিছো উম উম